অ, শুনিছো?
অ, শুনিছোঁ। কি কৰি আছো?
পা উঠিছো উঠি কৰি লৈ পেলাই পানী অলপ খাই এইফালে বহি আছো, তই?
মই এনে আছ দেৰি ভাগিনটোক, আজি স্কুললৈ আনিলো মানে সেই ৰাতিপুৱাই, পুৱাই কি কৰো বোলো, এই ভাগিনটো স্কুললৈ আনিলো আদি কি কৰিম নো বোলাে, সেইকাৰণে ফোনটোকে কৰো ৰহ বোলো তুলেকে
হয় দে এ সৰু ল'ৰা, ছোৱালী স্কু স্কুলত নিলেও, মনটো ভাল লাগে ন, সেইপিনে ওলাই গলেও।
উম হয় দে। আৰু ভয়ো লাগে
অ, গাৰ্জেনবোৰকো লগ পোৱা যায়। নানান দেশৰ, নানান মানুহ ভাল লাগে আৰু।
এ, ভয়ো লাগে ন সৰু, সৰু ল'ৰা ছো
উম, হ‌য় দে, অকলে এৰিব নোৱাৰি লৰা ছো মানুহক
অ, সিদিনাখনেই বোলে একো নোখোৱা নোলোৱাকে কৈ বমি চমি কৰি অৱস্থাই নাই
উম এ নাখালে মানে গেছ টাইপৰ কিবা এটা হৈ যায় নহয় তেতিয়া চাগে বমি চমি কৰি দিলে বেচ ত
অ অ এ সেইদিনা একো খাবলৈ নাপালে গাড়ী সোন কালি আহিলে
অ কৈছিলে তাই মোৰ ইমান খং উঠিছে শুনি ড্ৰাইভাৰটোৰ কথা শুনি
ইমান সোনকালে আহিব নে অ বুজিব লাগে ন সৰু লৰা ছোৱালী নিয়ে যিহেতু সেয়াই এতিয়া আছো ইয়াতে
উম এ খোৱাই নাই পানী অলপমান খাইছো তাৰপিছতে এনেই অকমান বহি আছো বোলো অলপ লাহেকে খাম আৰু কিবা এটা লাহেকে এ উঠাও দেৰি হয় যে
অ হয় উঠা দেৰি হয় বাৰু উম আজি হে অলপ সোনকালে উঠি দিলো আৰু যাবলৈ ওলালো যিহেতু তাকে ৰ চোন এতিয়া সোনকালে মইহে উঠিলো তইতো উঠা নাই কাৰণে তোৰ সোনকাল লাগি আছে। মোৰ কাৰণে এতিয়া বহুত সময় মোৰ হ'লে সেইকাৰণেহে ফোনটো মাৰিলো ক'ৰবাত বোলো ফুৰিবলৈ যাওঁ
অ ফুৰিবলৈ মানে এই ঊনত্ৰিশ তাৰিখৰ মানে এ হেৰি মানে কাৰ্যক্ৰম খন শেষ কৰি পেলাই আহিবি আকৌ।
উম অ যাম দে বাৰু
অ শেষ কৰোৱাৰ পিছতে ভাবিছো ক'বালৈ যাওঁ নেকি। অলপমান ওলাই কৰি ফুৰিবলে বৰ দিন হ'ল। যোৱাই নাই কতো
মোৰ শ্বিলঙলৈহে যাবলৈ মন গৈ আছে।
মোৰো শ্বিলঙলৈ যাবলৈ মানে এই গৰম দিন যে বৰ।
অ তাকে নহ'লে আমি হেৰি কৰিম দে মানুহ। সিজনকো কম গোটেই আমি এহাল ওলাম আৰু। এই মোৰ লগৰ যে লগ জনীও এনেকে গিৰিয়েকক কয় কৈ আছে মানে ফুৰিব যোৱা কথা। গোটেই কেইজনী এক একেলগে যাম নহলে দে ঘুৰি কৰি আহিমগে হয়।
উম অ ময়ো লগৰ এজনীক কৈছিলো তাই যাম বুলি কৈছিলে যেনিবা দেই। তাৰ পাছতে মই বোলো ওলাবা নহলে যোৱা যদি
অ এখন অ এখন ট্ৰেভেলাৰ যদি বুক কৰো আমি চবে এনে
উম এ ট্ৰেভেলাৰ নললেও হ'ব ট্ৰেভেলাৰতটো পঁচিছ তামাম মানুহ হ'ব ন?
নহয় যদি বোলে অ যদি কাপোল কাপোলকে বহুত ওলায় তেতিয়া আৰু।
এ কয় হে কিছুমানে যে সময়ত নাযাও বুলিয়ে ক কৈ দিয়ে। সেইকাৰণে মানে চাৰি পাচঁযোৰৰ ওপৰত নাযায় মই জানোৱোৱেই।
কথা কওঁ।
উম
নহলে এই নতুনকে যে এখন ওলাইছে ট্ৰেভেলাৰ নিচ চিনা আৰবেনিয়াখন যে, অহ সেইখনতো কিন্তু কম মানুহে ধৰে দেই, এটা ফেমিলি যোৱা মানে একে যথেষ্ট আৰু।
অ দচ পোন্ধৰটামান ধৰে নে চাগে মানুহ?
ধৰে। ধুনীয়াকে ধৰিব দছ পোন্ধৰটা।
উম উম তেনেকে গলে ভালেই লাগিব আচলতে লগ মানে মানুহখিনি বেলেগ বেলেগকে যোৱাকে একেলগে গলে মানে ভাল লাগে। দুটা এটা কথা বতৰা পাতি, সেইটোৱে। চবতে সমানেই তেল পুৰা যাব গাড়ী
উম।
এখনতে তেলপুৰি পেলাই গৈ থকাই। ভাল।
উম্। হয় কথাটো ঠিকে ভাবিছ বাৰু।
সেইটোৱে।
সেই এতিয়া লগ বন্ধু বোৰ, এটা কাম কৰিম দে মোবাইলৰ হোৱাটছএপত গ্ৰুপ এটা বনাম। কোন কোন যায় সুধ। ই গ্ৰুপটোত সোমোৱাই দিম আৰু।
সেইটোয়ে ভাল হব তেতিয়া মানে যোৱা খিনি ফিক্স কে একদম কৰি লম।
উম এনেই ক'ত ক'ত যাম বুলি ভাবিছ?
তাত যদি যাওঁ আমি টাউনতে ৰখি দিম টাউনত প্ৰথম দিনা গ। ক পেলা যদি ৰখি দিলোঁ। হোটেল এখনত, তাৰ পাছতে গ পেলা বোলে হেৰি অ, সেইদিনাখন যদি বোলে হেৰি কৰো এয়া পুলিচ বজাৰলে গ'লোঁ।
উম কাৰণ ইয়াৰ পৰা গৈ পেলাই, যাই পেলাই থাকোতেওতো আমাৰ ভাগৰ চ গৰ কথা।
অ, সেইকাৰণে কৈছো আৰু। তাৰপাছতে পাছদিনাখনত মানে ৰেষ্ট কৰি মেলি। ত পাছদিনাখনৰ পৰা ওলাই যাম আৰু আমি ফুৰিবলে।
অ' চেৰাপুঞ্জীও যাম কিন্তু দেই চেৰাপুঞ্জী জী যোৱা হোৱাই
অ' চেৰাপুঞ্জী, লাইতলুম এনেকে যাব পাৰি।
আৰু লাইত লুম গ'লে আমি আগতীয়াকে দিনটোত দিন ধাৰ্য কৰি নলওঁ। লাইতলুমত কাৰণ কেতিয়াবা হয়তো টো বহুত কুঁৱলী নহ'লে বহুত গৰম সেইকাৰণে যেতিয়া নৰ্মেল এটা হ - ৱে দাৰ হৈ থাকিব বতৰ। তেতিয়াহে আমি যাম। লাইত ৰূমলে।
অঁ।
সেইটোৱে। বৰ ভাল লাগে গৈ পেলাই শ্বিলং জেগাখিনি
হয় দে মোৰো যাবলে মন গৈ আছে। কিন্তু সেই তাকে কে যাবলৈ সুবিধা আ - লগ বন্ধু কোনো পোৱা নাই।
উম, সেনেকে যাব লাগিব। বন্ধুবোৰ লগত লৈ
উম উম।
সেয়া ভালুকপুং যাবলৈও লগ ধৰি আছে আকৌ কেইজনী মানে লগৰ। যাম বোলো দে। এতিয়াতো আমাৰ এখেতৰ এতিয়া পানী-পানীৰ দিন যিহেতু এতিয়া তেখেত লৰিব নোৱাৰে হয়।
উম উম।
লাহ লাহে পানীৰ দিনটো যাওক অক্টোবৰ মাহ মানত। যোৱা হ'ব আৰু মোৰ। এনেকে থাকাকে যোৱাটো হলে
হয় দে, মানে সুবিধা-অসুবিধা খিনিও চাব লাগে হয়। উম উম। বন্ধ নহলে ঘ পকে যাবও নোৱাৰি দেচোন।
অ' অসুবিধা এটা হয় আকৌ বা হঁতক যদি কওঁ, ল'ৰাটো আকৌ স্কুলত দিছে হয় সেয়া অসুবিধা বহুত থাক কে দে
হয় দে একো নহয় সম সময় সুবিধা মিলা হলে এনেও মিলিবই তেতিয়া যোৱাটো যেতিয়া থাকে আৰু কপালত ভাগ
উম সেইটোৱে আৰু খানা এটাও খাব পাৰি দে এতিয়ালৈকে নোযোৱালৈকে
উম
উম যেতিয়ালৈকে আমি বুলিবা মানে অ তেতিয়া আমি সময়-সুবিধা মিলাব নোৱাৰিবও পাৰো অ তো দি খাবলৈ মন আছে কবি নহ'লে তেতিয়া সেনেকে ভাবি কৰি আমি তেনেকেই পেলাই আমি হেৰিখন ৰাখিম খোৱা মেনুখন ৰাখিম
উম তাকেহে কিবা এটা কৰিব লাগিব তেনেকে মানে আয়োজন এটা কিবা এটা কৰিলে এ মনবোৰো ভাল লাগি থাকে দেচোন ঘৰতে
অ লগ বন্ধু পায়ে লগ কৰিলে ঘৰতে সোমাই থাকি অ সেইটোৱে আৰু ভাল লাগে
উম
সাধাটাকে খাই লও তেনেহলে প্ৰথমতে তাৰ পাছতহে আমি পিকনিকৰ চিন্তা কৰিম
উম উম যাব লাগিব তেনেকেই যোৱাটো হব লাগিব
কৈছে পানী মূৰ যোৱা কথাও এ মানে অধিক মাছত বগলী ক না কব ক'লেও যাবলৈ পাৰা নাই যে ঘৰত সোমাই সোমাই সপোন দেখি থাকা গৈছে আৰু চবলে
হুম হুম হুম হয় দে
উম এয়া কেতিয়া যোৱা হয় আৰু সেইটোহে ঠিক নাই
যাব লাগিব কিবা এটা মানে মিলিব আৰু মানে কপালত থাকিলে হয় বুলি কয় যে
অ সেইটোৱে আৰু সময় সুবিধা চব মিলাই কিছুমানৰ বৰ্তমান পইচা পাতিও
উম সেইটোয়েটো উম
সেইয়া আৰু একেলগে যাম আৰু মুঠত গলে মুঠত একেলগে যাম দেই
উম উম হ'ব একেলগে যাম এই বেলেগ বেলেগকে গলেও মানে কি হয় যায় নোযোৱা নহয় মানুহ এ বেলেগ বেলেগ কও যায় আহ। কিন্তু মানে কথাটো হ'ল একেলগে গ'লে যিটো ফূুৰ্তি ফাৰ্তা এটা আৰম্ভ।
অ ফূৰ্তি ফাৰ্তা হয় আৰু খৰচ। বেছি হয়োন অকলে গ'লেৰৰ মানুহ গলে পইচাটো অলপ। কমকে যায়। সেই মিলি যদি যোৱাত। সয়ে ভাল আৰু সেইটোয়ে ভাবো।
সেইকাৰণে মানে তেনেকে যোৱাই ভাল মোৰ হিচাপে। লগ অলপমান লগ হৈ।
অসমীয়াাৰ অসমীয়াৰ কি মা চলি আছেনো এইটো। অ
মই ইমান ভালকে নাজানো কিন্তু দেই। জেথ গ'ল। এতিয়া আহাৰ সোমাইছে মোৰ হিচাপত।
অ সেনেকুৱাই হব।
উম।
আজি আহাৰৰ কেই তাৰিখনো আহাৰৰ এক। তাৰিখ দে আজি বুজিছ। ইংৰাজী আজি সোতৰ তাৰিখ নহয়, জানো অজি। দিয়া আহাৰ এক তাৰিখতে।
অ কাৰণ আকৌ হাত লাগিব। নহয়।
অ হাত লাগিব আছে অম্বুবাচী মেলা। কামাখ্যাত চাগে আহিলেই চাগে হেৰিবোৰ।
এইয়া পণ্ডিতবোৰ যে।
অ ঋষি মুুণিবোৰ। তাৰপিছত যোগিনী। উম।
অ আজি আহাৰৰ দুই তাৰিখ অ যগী বুলি কয় আহ। পাৰৰ দুই তাৰিখ আজি
অ সেয়াই এক দুই মাজতে।
উম উম।
সেয়াই এতিয়া তাত অম্বুবাচী হোৱাৰ লগে লগেো বন্ধই কৰি দিব। যাবলৈ পাৰিনে বাৰু অম্বুবাচী হৈ থাকি। কিলে।
মই সেইটো আজিলৈকে কিন্তু মই বুজি নাপাওঁ। অম্বুবাসী মেলাত যে মানুহসক অকল যে যায়। কি মানে দৰ্শন কৰিব যায় নে নে এনেই যায় মই সেইটো মানে গম পোৱা নাই আজিলৈ কিন্তু দেই।
অ', দৰ্শন কৰিব পাৰি নে নোৱাৰি ময়ো সেইটো কথা আজিলৈকে গম পোৱা নাই, মানে বিশেষ তেনেকে শুনা নাই যে অম্বুবাচীত মানুহ গৈছে কামাখ্যা শুনা নাই কিন্তু বিশেষ তেনেকে। পাৰি নে নোৱাৰি এতিয়া যাবলৈ বা, পাৰত দিন এবাৰমান হ'লেও গ'লোৱেই হয় দেই।
হয় দে কিন্তু এই ভিৰ কাৰণে মানে ভয় খাম।
সেইটোৱে আৰু। ঋষিমূনিবোৰে কম ক' ক' দূৰৰ পৰা আহে ন' পণ্ডিতবোৰ।
বহুত দূৰৰ পৰা আহে আৰু কেনেকে গম পাই তেওঁলোকে ভগৱান জানে আৰু দেই। মানে নিজে নিজে যে গম পায় সেইটো সময়তোতে যে আহি পাব লাগিব মানে সেইখিনি শক্তি আছে তেওঁলোকৰ মানে ঈচ
অ অহ। সেইটোৱে, সেহেতিওঁ চাগে জানে কিবা এটা, জানে মানে কি আও সেইটো ঐশ্বৰিক শক্তিয়ে হ'ব লাগিব সিহঁতৰ হাতততো ম'বাইল নাথাকে।
সেইটোৱেতটো এ ধ্যান যুগেৰে মানে গম পাই যায় আৰু। উম।
তাকে সময় চময় সিহেঁতে মেইনলি জানিব, একে মানে সঠিক সময়টো কিমান বজাৰ পৰা হাত লাগিছে কি কথা
অ জানিব জানিব তেওঁলোকে জানিব।
যোগ কৰি থকা মানুহ আৰু ধ্যান কৰি থকা মানুহ।
উম যোগ ধ্যানৰ মানে মাজৰে মানে গম পায় আও। তেওঁলোকে
সেইটোৱে।
উম, আমাৰ আৰু কি কম আৰু আমি আমাৰ সেইবোৰ
উম, এই শুনিছিলো ৰ' এদিন আগত বোলে কোটি কোটি বছৰ বোলে ধ্যান কৰিলেহে ভগৱানক দেখা যায় আজিকালি কলি যুগ যে সেইটো কাৰণে বোলে চৌব্বিছ ঘন্টা বোলে ভগৱানক ভাল মনেৰে ধ্যান কৰিলে বোলে দেখা পোৱা যায়। মানে মানুহৰ ধৈৰ্য নাই বুলি ভগৱানেও জানে।
হই দে।
উম।
একো নাই বাৰু ঠিকে আছ তেদে নহ'লে ন মোক এই
অ'। অ', হ'ব দে নহ'লে উম।